হেল্ল'
অ কি কৰিছা
এ আছো এনে তুমি
চ এনে
অ ভাত চাত খালা
উ ভাত চাত খালো তুমি খালা
নাই বনাইহে আছে খোৱা নাই খাম এতিয়া
আহ
বাকী মাহঁত
উম ভালে তোমালোকৰ
ভালে ভালে
আহ
কলেজ গৈ আছা
কলেজ নাই যোৱা এক্জাম হয় অই এতিয়া এইেইদিন যোৱা নাই মানে
আহ
তুমি গৈছানে নাই
ি যোৱা নাই খালি
আহ
অ বাকী এইবাৰ ফুৰা প্লেন ক'ত হেৰি জুলাইত
জুলাই উ জানো এতিয়া কল ঠিকেই হোৱা নাই
আহ
বল নহলে শ্বিলং ফালে যাওঁ
তাকে ভাবিছো মই শ্বিলং বা অৰুণাচল ফালে যাব পাৰি অ ন আ মানে বাজেটটো কমক হৈ যায় আৰু
আহ
তাত মানে যদি তোমালোকৰ ফেমিলিও যায় বা কোনোবা লগৰ চগৰক লৈ পেলাই এনেকে হেৰি বনাই পেলাই যাব পাৰি আৰু হেল্ল' হেল্ল'